হেল্ল' আছো ৰ হেৰি, কাম কৰোঁ দে।
তাত আৰু এটা চকলেট আছে।
আছেন
হা
দুটা আছে
তোৰ ত দুটা আছে।
তোৰ
এক বছৰে
চেছ কুৰি কিনে চেছ কৰি দিবি দাৰেক
অ কৰি কিনে চেছ কৰি দেঅ আৰু একবাৰ মাৰো আৰু একবাৰ সেই কৰি চাও যদি আৰু আহিছে।
আহ আৰু নতুনকে আহিব আহিব নতুনকে আহিব হা হা কালি মানে কৰবি আজি তৰতৰ এই এ কেইটা আৰু পাঁচটা এছ দি দিছি তাই তোক
মোক পাঁচ টা
প্ৰথম পাঁচতা এৰি দিছি তাই তোক মেছেজ কৰিবি বাকী কেইটা পিছত কৰিবি
অ হ'ব দে
ইয়াৰ পিছত মই কৰিম এবাৰ
চকলেট কেইটা তাই দে নেকি মানে
নহয় নেদে মই কৈছোঁ খালী
হেৰি মোৰ আৰু এটা আছে মোৰতো মইটো কৰি কিনে খতম কৰি থম দে
আ লাষ্ট এবাৰ মই কৰি কৰিম ইয়াৰ পিছত তাপিছত কালি কৰিম দে
অ হ'ব দে
কুমান কিবা এ দুখ পালে জাগাবোৰ ক ক'লা পৰি যায় নীৰা পৰি যায় যাই কিয় বা মই ভৰিত ক'ত ক'ত খুন্দা খাই থাকো তাৰপাছত এইটো ভাল কেনেকে হয় ৰে
ঠাণ্ডা পানী লগাবি পুৰা ঠাণ্ডা আইচ কিউব লগাবি
মানে হঠাৎ ম মানে হে বিষাইছে অঁ ল নীলা হৈ গৈছে
মোৰো হয় কেতিয়াবা সেনেকুৱা মানে ক'ত দোখ পাওঁ ক'ত নাই একো মানে নিজৰ গাটোত একো খবৰে নাই মোৰ জহৰত নহয় জহৰ হয় কাত কোত লাগি
উম
সেই লগাবি ঠাণ্ডা পানী বৰফ সেনেকা আছে যদি লগাই দিবি।
অঁ অঁ সেই তেতিয়া মই ভাব নাাজায় না এ খবৰ দে ইমান বিষ নাই দেিয় সেনেকে থৈ দিয়া যায় নেকি।
য না বেয়া লাগে বেয়া হয়। তাত।
উম।
মোৰ সেনেকা দুই জেগা মানত। চিনিত ইত্যয়ালা আছে।
মোৰো আছে আমাৰ ডাঙৰ টোৰও আছে।
আহ সেই লগাই দিবি সেই লগাই দিলে। ভাল পাই যে বিষটো কমলোই পিছত ভাল হৈ যায়।
তোৰ পৰী তোৰ পৰীক্ষা কেতিয়া?
আমাৰ পোন্ধৰ তাৰিখক লকি আছে আৰু, বিদ্যালয় খোলা,
তাৰপিছত বন্ধ।
ফচ। চাগে নেকি নে পৰীক্ষা চলে দুইদিন,
পোন্ধৰ ত তেখে অহা মাহত গোটেই মাতো বন্ধ দিয়ে।
নাই মানে দে আমাৰ বিদ্য়ালয়খন অলপ মানে মেইন। পাগল তাৰি পৰে লগবতে।
গচ গ গোটেই। চবতে দিয়েচোন আমাৰো দিয়ে ত। নিদিয়ে।
আমাৰ খন অলপ বেলেগে আমাৰ খত যদি ত পললি হয় তই তই ক'বা লাগিল যে মানে মই এইখনত কিয় লৈছিলো। মই মই এতিয়া পস্তাই আছো মই কিয় লৈছিলো এখন হেৰিত মানে।
অঁ গম পাইছো।
মই মানে। আমাৰ এই আমাৰ। বিদ্যালয়ৰ খনৰ মানে নিজৰে এটা হীত থাকে মানে, আকৌ মানে খাতিৰ আঁহ নিজৰ এটা মানে কি বুলি কয়? ত' সেই অসমত কি কয়।
অঁ।
অহংকাৰ অহংকাৰ বয়স।
অঁ।
অঁ।
কি হৈছে। হাঁ হ
আৰু যি সেই
আচছা
পৃথিৱীৰ ৰজা মৰ্ছিলজী
অঁ অঁ অঁ
হামিম কিং
অঁ গম পাইছোঁ হে কথা
হঁ হা এ সাত দিন নেকি এসপ বন্ধ দিয়া নাছিল
অ
আমাৰ সেইখিনিও দিয়া নাছিল বন্ধ
কোনোবাই ভি কোনোবাই কোনবাই ভিডিঅ' কৰি দিব লাগে খুব খুব সালা হয় কিনে
অঁ সঁচা আমাৰ দিয়া নাছিল টো বিদ্যালয় বন্ধ তাৰ পিছত পিছফালে মানে উমহ কি বুলি কয় আহ মেইন উ সেই মানে ৰজা জনাৰ মেইন ৰজা জনৰ পিছ ফালে এহে হে কিবা এটা মেচিন এটা জ্বলি গৈছি পিছত সেই তাৰে পিছত দুই দিন বন্ধ দিলে নেকি
আহ হোই বন্ধ দিব লাগে নাপায় এনকে কৰবা
যোৱাই নাছিলো কলেজ
ঠিকে উ মা তঁহতৰপিনে গৰম কেনকা
গৰম বহুত বেয়া
উম
কিমান হ'ল বা
অ তোৰ মাতটো ভাল কে অহা নাই ভাঙি ভাঙি আ
আহিছে এইবাৰ
অ এতিয়া আহিছে তই ক'ত আছ বহি আছ নেকি
নাই মই শুই আছোঁ
বিছনাত
উম
অ, এই মইয়ো এতিয়া মোবাইলটো সে দি কিনে মইয়ো শ্বেয়াৰ ওপৰত বহিলোঁ।
অহ
চাজ নাই।
চাজ মোৰ কিমান আছে বা মোৰ হেই আছে, চাৰি আৰু এক আছে।
ন অ, আৰু গ'লা
হে
ন আৰু শূন্য।
তোৰৰো মানে, তোৰ ইমানখিনি থাকি তোৰ চাৰজ নাই।
হয়, এতিয়া হৈছে ইমান খিনি দি-দি
হয় পাৰে
কিমান খাবি পান? উম
এৰি
কোন আহিছে?
সৰুটো আহিছে।
উম, তাৰ মাত ত শুনাই নাই, বহুত দিন।
হা
তাৰ মাতটো শুনাই নাই, বহুত দিন?
আহ
উম, গৈ আছে নে সি ৰাতিপুৱা-ৰাতিপুৱা
অ'হ এইয়া অ উঠে
অ
উঠি, এলাহ নকৰে আৰু কি মাজতে আৰু কয় আৰু নাযাওঁ নেকি তাৰপাছত আৰু যায় আৰু
ৰ না, হয়টো হ'লে মনত মাজে-মাজে ইচ্ছা নকৰে।
বা এলাহ কৰে।
কোনে এলাহ নকৰে নো, আমি সবেই কৰো।
হয়, আমি নিজে কৰো, ইমান ডাঙৰ হৈ কিনে।
আমাৰ এইটো মানে কি কমন
হুম-হুম
চকুত তাৰত গাটা হৈ গৈছে মোৰ।
মোৰো হৈছে।
অ, মুখৰ গতি-গ্ৰহ মানে একদম কি কম আৰু
বেয়া দেখি মস্ত না
পইচা এনে লই হেৰি, কলেজ বন্ধ আছিল ন, কলেজ বন্ধ আছে, চালাজিন আছে, আহ সেই আছে এডমিশন চেডমেশচন নহওতে। আছিলোঁ নহয় ঘৰতে থাকোঁ। বাহিৰত ক'ত। ত ওলোৱা নপৰে। পুৰা সো। খাওঁ টোপুনি মাৰো সেইয়াই সেইগিলা কিতাপ চিতাপ নাই। মোৰ কিতাপ নাই বিন্দাছ আৰু মোক খন যি ভৰা হৈ আহিছে আহিছে।
উম।
এনেই নিজ নিজকে চাই। নিজকে চাই মানে ভাল লাগে আৰু ইটাই আৰু শাক থো।
কষ্ট হ'য় না এতিয়া আমাৰ নিচিনা। অ ন দেহাতটো ৰেষ্ট লাগে সেই।
মোৰ এতিয়া মোৰ কাৰণে মানে টোপনিটো মানে একদম কি ক'ম আৰু।
কি কৰিবি জান ৰাতি। সোনকালে শুই যাবি ভাত কেইটা খাই কিনে। তেতিয়া অলপমান নকক টোপনিটো অলপমান সেই হয় ন।
টোপনি এই মেইন টোপনিটোয়ে কিন্তু দিনত টোপনিতটো আৰু মেইন।
দিনত নোশুলেও নাই দিনততো চবে সময় নাপায় ন, সেইকাৰণে ৰাতিপুৱা ৰাতি সোনকালে শুবি। তেতিয়া টোপনিটো পুৰা আঠ ঘন্টা হওঁক বা ন সাত আঠ ন ঘন্টা হওঁক বা গোটেই পুৰা হওঁক।
উম মই সেনেকে শু।
অ তুমি লাগিবও লাগে। নহয় নালাগে নহয়।
হে হে সেইটোয়ে মোৰ হোৱা। চিৰ এই কেইদিনমানৰ পৰা দছটা চাৰে দছটা মানে এনেকা মৰা টোপনি লাগে।
ও নালাগে জানা।
মোৰ লগা হৈছে আজিকালি নাজানোঁ কিয় বা। মানে। কি অ ৰাতিপুৱা সোনকালে উঠা যায় নে মোৰ আজিকালি। উঠাবি মানে। কেইটাত উঠা মই পাঁচটাতে সাৰ পাওঁ ৰাতিপুৱা।
উঠি কি কৰে।
একো নকৰোঁ এনেই শুই থাকোঁ মই এই কেইদিন সদায় পাঁচটা সাৰ পাওঁ দে পাঁচটা সাৰ পাই কিনে। কি কৰোঁ আৰু মোবাইলতে।
নাই নাই এইটোয় ইটো এইটো অভ্য়াস নকৰিবি বেয়া আৰু। মানে সেই থাকি যাব সদায় পাঁচাতে সাৰ হ সেইকাৰণে এই কৈছোঁ এনেই সাৰ পালেও লগ লগ চকু মুদি হৈ যাব লাগে।
টোপনি নাই।
আহিব মজি থাকিবিচোন চকু।
মুজি থাকোঁ টোপনি নাই তাৰ পিছত। আৰু অলপমান এনে পাঁচ মিনিট মান দহ মিনিটা মান মোবাইলটো চাই দিওঁ। চকুতে ধৰ পুৰা যেন পাওঁ। এ নাই নাই ইতিয়া নাই ৰ। এতিয়া কে দুইদিন মমানৰ পৰা নাই শ কেইদিন মানে হোৱা আছিল আৰু কেইদিনমান আগতে অ অঁআৰু আমাৰ এই ওপৰৰ এই এইখন বিচনা কি বুলি কয় এহতি খোৱা বিচিনা ওপৰত ভেটেলিছ খ মেলি থৈ দেেই মেলি থৈ দিলে আহ পোহতটোো ডাইৰেক্ চকুত পৰে এহঁতে শুই থাকে এহঁতো দেখি নপৰে মোক দেখি পৰে চকুত হয় ছয়টোতে হাৰ পাওঁ ম জান নান টোপণিবোৰ ফুল নহয়
অঁ ব ভন্দ অফকৰ্ উঠিবি ৰাতি
নিজে নাথাকিবিয়ে তাৰপিছত কালেজত মোৰ এ কি বুলি কয় ইমান টোপনি লাগে হামেই থাকো মই
মৰা লাগেুই থাক কেনেুৱাকে ম যায়
ময়ো দুটোপনি মাত লাইব্ৰেৰী যাই কিনে শ থাক উৈ থাবা তাবো
অনিবি
নহ'লে বা আমাৰ ছোৱালীৰ এইটো ছোৱালীৰ ৰুমত বাপ্পা অঔ গোন্ধ দুৰ্গোন্ধ পাঁচ
আমাৰ আমাৰ ভাল মস ডাঙৰ এটা একদম পুনৰ ফুল কটামান ফেন আছে ব বূদঙ ন হ
আহ ৰা মই এটা ফোন কৰিছো
অ
উম অ অ দেখো এে নাই কিবা কৈ আছিল উম হি অ নাই আমাৰো ডাঙৰ আছে কিন্তু হেৰি কি বুলি ছোৱালী বহুত নে ছোৱালী
অ
হেৰি আ কি বুলি কয় এই বাথৰুম বাথৰুম বহ গীত তানে সেইকাৰণে মানে কি হয়
স সেইটোৰ ৰুমত সেই সেইটোৰ ওচৰতে বাথ ৰুম আছে নি
চ আহ
স সেনেুৱা হলে বেয়া বৰ সেই বোলে আমাৰ ইমান দূৰত আছে সে আমি আমাৰ
আমাৰ ওচৰত আছে সেইো কাৰণে মই তাতে নাযায়েই বেছি ভাগ আৰু সেনেককা থাকিলে বেমাৰ হৈ যাবই
অ
গোন্ধযো ধুঙি থাকিলি বেয়া মই নাথাকো ক বেগতটো থৈ কিনে ধৰ একো নাই কাম তাতে থৈ আহো আৰু ক'বাত গি নথয় মই লাইব্ৰেৰীতে উ